হেল্ল'অ
অ', কি কৰি আছা?
এ এনে শুই আছো তুমি।
মইয়ো শুই আছো কাপোৰ এগাল মান তিয়াই থৈছো জানে ধুব লগগীয়া হৈ আছিলে। তাৰপিছত সেইবোৰ তেনেকে আছে নাই ধোৱা নাই। কালি গধূলিয়ে তিয়ালো তিয়ালো মানে কি পানী তুলিম বুলি লৈছিলোঁ। ছিলো সেইটা মতে কাৰেন্ট গুচি গ'ল দেই।
অ'।
তাৰিছত পানী নাছিলে এনেকে ধুলো তাৰপিছত মই ভাবিছিলো ৱাচিং মেচিনতে ভৰাই দিওঁ নেকি।
উম।
কাৰেণ্টটো নাই তাৰপিছত বোলো যা হাতেৰে ধোও মই ধুলো ব্ৰাছ মাৰি মাৰি ধোৱাটো। পিছত তাৰ পিছত থৈ দিলোঁ মই, তেনেকৈ থৈ দিলোঁ, ইমান ঠাণ্ডা। গা চা ধুলো, হা গধূলি টাইমত কৰিছোঁ, চাওঁ মই ও কম নহয় নহয়। সময় চময়। অ' তাৰপিছত এনেকুৱা ঠাণ্ডা লাগি আহিছে নহয়, জ্বৰ উঠি আহিব বুলি ভাবি গৈছিলোঁ ৰাতিলৈ।
জ্বৰ উঠিব নিদিবা দেই, এতিয়া বহুত মানে বতৰটো বৰ বেয়া হৈছে ন'। জ্বৰ উঠিলে বৰ বেয়াকে হোৱা হৈছে।
সেইটো তাৰপিছত তেনেকে আছে এতিয়া আহ।
কি।
আৰু শুকাব লাগিব, তাৰপিছত ৱাশ্বিং মেচিন শুকুৱাই দিব লাগিব, উপায় নাই নহ'লে বৰষুণ।
অ' নিজে অলপ ছেফটিকে থাকিব লাগিব মানে, নহ'লে বৰ ডিগদাৰ।
অ'।
উম্। বাকী এবাৰ গৰম বন্ধত ফুৰিব কৰিব যাবা নে নাই।
কৰিব' কৰিব', গৰম বন্ধ, আমাৰ গৰম বন্ধ নাই।
অঁ'। কলেজত বন্ধ নিদিয়ে জানো, দিয়েতো চাগে দহ দিন মান।
আমাৰ ইণ্টাৰ্নশ্বিপ।
অ', সেইটো কাৰণে, সেইটো কাৰণেতোত। নিদিব চাগে ব, উম।
সমূহীয়াকৈ পাই আৰু।
উম উম। ভালে, কিবা ইণ্টাৰ্নশ্বিপত কিহৰ ইণ্টাৰ্নশ্বিপত কৰি আছা তুমি?
এইটো, নিজেও প্ৰাইভেটকেও ল'ব পাৰে কলেজৰ ফালৰ পৰাও দিয়ে। এনটিও হওক বা স্কুলও হ'ব পাৰে যিকোনো।
অ', অ', অ'।
ফ্ৰী কা মাজদুৰী।
অ' ফ্ৰীকা, হৈ দিয়া মানে। ইণ্টাৰ্ৰনশিপ বিলাকত সিহঁতি পুৰা খটুৱাই।
সেইয়াই কৰে খটুৱাই, মই সেইকাৰণে প্ৰাইভেটকে লৈছো মোৰ বোলো চাৰ্টিফিকেট নিজে উলিয়াই লম।
উম, এই তুমি একো কবও নোৱাৰা তোমাক। চাৰ্টিফিকেটখনৰ কাৰণে, এতিয়া তুমি এতিয়া সিহঁতৰ কথা শুনিবও লাগিব।
উম, কলেজৰ পৰা গলে মানে অলপ দিগদাৰ। কামতো কৰিবই লাগিব নহ'লেনো কত চাৰ্টিফিকেট খন এনেই দিব কোৱাচোন।
মই আকৌ ভাবিছো এবাৰ মই ভাবিছো অকমান ছুতি। হেৰিত যাওঁ বুলি ভাবিছোঁ, ফুৰিব যাওঁ, অৰুণাচলৰ ফালে যাওঁ বুলি ভাবিছোঁ।
অ' অৰুণাচল আমাৰ, আমাৰ ফালৰ পৰা ওচৰ যে প্ৰায় যোৱা হয় আৰু এনেই কিন্তু চাব লগীয়া জেগাবোৰ নাই যোৱা আনিনি নাই যোৱা, তাৰ পাছত মায়'দিয়া না‌ই জোৱা।
দং ভেলী, কিবা এনেকুৱা আছে নহয়, বহুত কেইটা ভেলি উলাইছে। অ' যাব মন‌ আছে সেইকেইটাত, কিন্তু আমাৰ মানে কি হয়, আমি মেঘালয় যোৱা হয় বেছি। আমাৰ ফালৰ পৰা মেঘালয়তো, ওচৰৰ হয় যে, মেঘালয় আৰু মেঘালয়ত ভাল লাগে কি হয় জানা। মানে প্ৰতি বছৰে তোমাৰ নতুন নতুন জাগা মানে হেৰি হৈ যায় কোভাৰ হৈ যায়।
অ'।
আগ- মানে বেলেগ ঠাই বুলি কি হৈ যায় অ' এইটো এইটো আছে জানোৱে দেখিছোৱে সেনেকুৱা টাইপৰ হয় ন'। কিন্তু
উ উম।
জানোঁ সেইটো মোৰ মানে মই সেনেকে বা আমি আমাৰ যিমান লগৰ খিনি আছে আমি মানে পাওঁ আৰু সেইটো মানে যেতিয়াই যাওঁ মানে তেতিয়াই নতুন নতুন এটা জেগাতে যোৱা যায়। গইছোঁ বাৰু মই হ'ল এবাৰ চাৰি পাঁচবাৰ মানে যোৱা হৈছে।
অৰুণাচল যাবলে ভাল বেয়া নহয় মই পাহাৰ আৰু নদীৰ বাহিৰে একো বেলেগ দেখাই নাপাওঁ অৰুণাচলত।
অ তাত হেৰি নাই নেকি ঝৰ্ণা ঝৰ্ণা নাই নেকি?
অ' আছে।
আছে অ' অ' তাত ভালে লাগে দিয়াচোন পাহাৰ মানে কি আৰু পাহাৰ মানে শান্তি শান্তি শান্তি কিন্তু সেইটোয়ে ভালে লাগে কিন্তু যেতিয়া তুমি পাহাৰৰ ৰাস্তাত ঘুৰিবা গাড়ীত যাবা উ- এ গোন্ধ কিছুমান পাবা গাড়ী তেতিয়া এই যে বমি চমি ওলাই যায় যে সেইটোহে বেয়া।
মোৰ বাৰু সেই বমি হোৱা প্ৰব্লেমটো নাই।
অ' অ' ভালেই দিয়া নহ'লে তোমাৰ মোৰ আকৌ আছে সেইটো।
অ' মোৰ এইবোৰ একো নহয় খালি সেই আৰু আৰু শান্তিৰ পৰিৱেশলে গৈ পেলাই ঘৰলে আহি পইচাৰ পৰা পইচা শেষ হৈ যোবা পিছত তো অশান্তি।
অ' সেইটোতো বেয়া কথা শান্তি কৰি পিনে তুমি বোলে মনৰ শান্তি কৰিব গ'লা আহি আহি পিনে মনৰ অশান্তিহে হৈ গলে হি তাত যে পইচা কেইটা বেলেগত খৰচ কৰি ল'বা তাৰ পিছত মনৰ শান্তি গৈ পিনে তাত কৰিবাগে।
জুক ভেলি যাবলৈ মন এটা আছে আকৌ দেই।
মোৰো মন আছে জুক ভেলি।
মই যোৱা নাই আৰু জানানে তুম যাং নোযোৱা মানুহ পৃথিৱীত চাগে মই আছোঁ নেকি। পৃথিৱীত নহয় চৰি অসমত অসমত চাগে মই আছোঁ।
ময়ো আছোঁ ময়ো তোমাৰ লগত আছোঁ চিন্তা নকৰিবা উম।
যোৱা মানুহ নাই জানানে সকলো গ'ল।
আজিকালি কি হৈছে জানা চচিয়েল মিডিয়া হোৱা কৰা ন' এটা জাগা দেখিবহে লাগে ত গুটেই সোপা লাৰি- নিচিগা লাৰি নিচিগা
ছয় বজাৰ নিচিনা হৈ গৈছিলে
হৈছে মানে যোনটো সিহঁতৰ মানে সৌন্দৰ্য ন জাগা খিনি ঠাইখিনিৰ যোনটো সৌন্দৰ্য আমাৰ মানুহ বিলাকে গৈ পিনে মানে নাইকিয়া কৰি দিয়া যায় পঢ় হয় আৰু এনেও চাবাচোন এটা শান্তিময় জেগাত যদি তুমি বহুত মানুহ হৈ যায় মানে নহয় সুলচতুল হয় সেই বস্তুটো তাৰ পিছত তুমি গৈ পিনে সেইটো শিলটোৱে নাপাবা যোনটো হা, যোনটো শিলৰ কাৰণে তুমি যাবা। তে দেখিছা তুমি ৰিলত সেনেকুৱা টাইপৰ।
আৰু বাজেটো ক'ম হয়, আকৌ আচলতে মানুহে গ'ম পালে। পোন্ধৰশ দুহেজাৰৰ ভিতৰতে হৈ যায় বুলি, সেই কাৰণে আৰু একদম কোনো বাকী কি অসমৰ কোনো বাকী নোহোৱাকে গৈছে ল'ৰা-ছোৱালীবোৰ। অ', ডিমা হাছাওৰ চাইডে চাগে অ', মাহুৰ ষ্টেচনত নামিব লাগে যে।
গ'ম নাপাওঁ মই মাহুৰ ক'ত আছে বা?
মাহুৰ ষ্টেচনত নামি পেলাই অ'টো ল'ব লাগে। অ'টো লৈ পেলাই বাকীডোখৰ আৰু খোজকাঢ়ি যাব লাগে।
উম। আমি ভাবিছিলো যাম বুলি তুমজাং দেই আমাৰ লগৰ খিনি তাৰপিছত আৰু
কৰিলো আমিও।
ক'লে কি নাই এতিয়া মানুহ বহুতেই মানে ভিৰ হৈ গ'ল। ভাইৰেল হৈ যোৱাৰ পিছত মানে চেচ এতিয়া গৈ লাভেই নাই। দে হ'ব দে আৰু বোলো আৰু
এ মাছৰ বজাৰ নিচিনা পৰিস্থিতি হৈছিলে, এতিয়ালৈ কমিলে বাৰু এতিয়া আচলতে বেছিভাগ মানুহ গ'ল। এনেকুৱা হ'ল ওচৰৰ যিহেতু গুৱাহাটীৰ পৰা বৰ এটা বেছি দূৰ নহয়। হয়, হয়, নে? অ', সেইটো কাৰণে আৰু একদম চবেই যাবলে ল'লে। এনেকুৱা হ'ল মনত ভাল লগা নাই বৈ তুমজাং গৈ আহো এনেকুৱা টাইপ হৈ গ'ল।
মোৰ ভাইটি ভাইটিহত নাই নাই নাই মোৰ ভাইটিহঁতৰ লগৰ কেইজনী মানে যাম বুলি কৈছিলে দেই। তাৰপিছত সিহতে মোক কৈছিলে কি মোক তই টিকেট কাতি দিবিচোন মোৰ লগৰ কেইজনী। তাৰপিছত মই কলো সিহঁতি যায় সিহঁতে কাটি লওক মই কিয় কাটি দিম। তাৰপিছত সেনেকে নগ'ল চাগে আৰু মানে ভিৰ হয় ন' বহুত!
মই বহুত দিন হ'ল তেনেকে ফুৰা-মেলা কৰা হোৱাই নাই মোৰ। সেয়া। এই পঁচিশ চনতটো মই যি ফুৰিলো, এই ছাব্বিছ চনটো মই একেবাৰে ফুৰা নাই।
মোৰ ছাব্বিশত মোৰ ফুৰা হোৱা নাই, মই পঁচিছত যি লাষ্ট মই হেৰিলৈ গৈছিলো আৰু। অ', চেন্নাইলৈ গৈছিলৈ।
মইও হেই লাষ্ট বৃন্দাবন।
বৃন্দাবন গ'লা ন'? মই গ'লো তাত মোৰ মানে সাগৰ দেখা নাই দেই, যেতিয়া ওপৰৰ পৰা ফ্লাইটত মানে সাগৰ দেখিছো ন' অ', মা ইমান ধুনীয়া লাগিছে নহয় মোৰ মানে মই বোলো অ', মই সঁচাকে আহিছো অ', নাই নাই নাই।
গৈছো যদিও এই কলকাতাৰ দীঘা যে দীঘালেহে গৈছো, উম।
শুনিছো দিঘা দিঘা পুৰি সেইখিনিপাতো ব
স্কুলত পঢ়ি থকা বয়সতে। হ'লেও বুজি পোৱাত গৈছো আৰু। বুজি পোৱা মানে ছেভেন এইট মানত।
উম, মানে কি জানা? আগতে এতিয়া যোনবিলাক ঠাই আমাক সৰুতে ফুৰালে ন'?
অ'।
তেতিয়াতো একো বুজি নাপাও ন ফুৰিব লাগে আৰু ফুৰিব লাগে হয় নে নহয় কিন্তু এতিয়া মানে ডাঙৰ হওঁতে যেতিয়া সচাকে নিজে ফুৰিব মন গৈছে ন সেইবিলাক ঠাই যাবলে
অ এ এনেই আমি এতিয়া দীঘা চিঘা যোৱাতকে গোৱাত টো বেছি মানে আৰু আমাৰ কাৰণে মানে ভাল লাগিব আৰু বন্ধুৰ লগতে যাওঁ বা বন্ধু বৰ্গৰ লগত গ'লে
বন্ধুৰ লগত গ'লে ভাল লাগে বেছি গ'ৱাত মই লাষ্ট এক্স
এতিয়া ঘৰৰ মানুহৰ লগত চব জেগাতে মানে কিছুমান ভাল লাগে কিছুমান জেগাত গৈ পেলাই চব জেগাত গৈ পেলাই শান্তি নাপাওঁ জানানে
উম মানে ঘৰ মানুহৰ লগত তুমি এটা এক্সটাকে প্লেন বনাব লাগিব ফ্ৰেণ্ডৰ লগত যোনটো তোমাৰ মানে
অ ভাইট্ৰ মেচিং হয় ন সেইটো কাৰণে ভাল লাগে আৰু
তুমি ফ্ৰেণ্ডৰ লগত কৰা মজাটো ন সেইটো তোমা কয় হেৰিয়ে কৈছিলে কোনে আব্দুল কালামে নে কোনে কৈছিলে চাগে যে আব্দুল কালামে কৈছিলে সঁচাকে তুমি কৈ যে মানুহে ক্লাছ বাং নামাৰিবা বুলি কয় যে তুমি ক্লাছ বাম্প মাৰিবা কাৰণ ক্লাছ বাঙ বাম্প মাৰি পিনে যেতিয়া তুমি লগৰ খিনি লগত যাবা যোনখিনি তুমি মেমৰী গুটাবা, সেই মেমৰী খিনি তোমাৰ এদিন চাই পিনে তোমাৰ মুখত এটা হাঁহি দিব বা তোমাৰ সেই মন ভাল লাগিব মনটো হয় নে নহয় তুমি তুমি মানে সুখ খী হ'বা সেইখিনি কথা ভাবি পিনে যে আমি এনেকে গৈছিলো বা এইখিনি ঠাইত এনেকুৱা আছিলে
ভাল লাগে আগৰ এতিয়া ফটোবোৰ চাইও বৰ ভাল লাগে এনে এইটো এইটো জেগাত গৈছো ফুৰিছো জানানে বহুত দেখাবলগীয়া ঘৰৰ ফালৰ পৰা বহুত খিনি ঠায়ে দে খুৱাইছে কিন্তু এতিয়া আৰু এতিয়া আৰু কতনো লৈ যাব
এতিয়া ডাঙৰ হৈছে এতিয়া চব নিজেই যাব লাগিব আৰু সেইটোৱে সেইটোয়ে কৈছো চোৱা তুমি যদি এতিয়া ক্লাছত থাকি পিনে ঠিক আছে তুমি হাণ্ডেতৰ ভিতৰত হাণ্ডেডে পালা কিন্তু সেই হাণ্ড্ৰেড খিনি তোমাৰ এটা টাইমৰ কাৰণে সুখী দিব তোমাক
অ কিন্তু যিখিনি অ ফুৰিলে মেলিলে বহুত খিনি অভিজ্ঞতাও হয়
অভিজ্ঞতা হয় সেইটো উম তুমি বহুত শিকা গম পাইছানে যিমান তুমি বাহিৰা মানুহ লগ পাবা নহয় তুমি সিমান তোমাৰ মাথাটো খুলিব যে মই তোমাৰ অ থিংকিং কেপাচিটিটো মানে বাঢ়ি
হয় দেখাৰ লগতে বিভিন্ন ধৰণৰ কথা শিকা যায়, বুজা যায় মানুহ চিনি পোৱাতো সুবিধা হয়
বহুত বহুত সুবিধা হয় বহুত শিকে তুমি যিমান সৰুৰ পৰা ঘুৰিবা ন তুমি সিমান জানিবা মানুহৰ লগত কথা পাতিব কেনেকে, কোনটো চিটুৱেচনত কেনেকে কথা পাতে আজি তুমি ফুৰিছা তুমি ফুৰিছা। আৰু এটা নুফুৰা ল'ৰা- ছোৱালী তোমাৰ যদি দুটাক যদি সন্মুখা, সন্মুখী, কৰি দিয়ে, ইয়াৰ দৃষ্টিভংগী চাবা। হা ইয়াৰ দৃ দিষ্টিভংগী চাবা। আৰু অন্য যাৰ যোনে ন ফুৰে সিহঁতৰ দৃষ্টিভংগী চাবা। বহুত তুমি পাৰ্থক্য পাবা। বহুত, বহুত পাৰ্থক্য পাবা। মই পাইছোঁ সেনেকুৱাকে বহুত। ত সেইটো কাৰণে মই জানো। আৰু যে অ ঠিক আছে এইটো, এইটো বুলি।
হয় বাৰু কথাটো নোহোৱা নহয়। বাকী হব আৰু ন আজিলে?
উম, উম ঠিক আছে বাৰু।। হ'ব দিয়া।
ঠিক আছে দিয়া। উম